হেল্ল'।
অ' কি কৰিছা?
এনেই আছো।
উম উম। বাকী খবৰ ভাল।
ঠিকেই আছোঁ।
অ' উম। আজি গৰম কেনেকুৱা তাত?
বহুত বেছি।
উম উম। বহুত বেছিয়ে গৰম দিছে এইকেইদিন দেই মানে- উ উম, আজি তোন ফেন নোলোৱা কে থাকিব পৰা নাই তাকো আজি লাইনৰ ভল্টেজ তো নাই গোটেই একদম গৰমত থাকিব নোৱাৰি।
আচ্ছা।
উম, তোমালোকৰ ফালে কেনেকুৱা?
আমাৰ ফালেও গৰম।
উম উম। দিয়া আজি অলপ হেৰি মহিলাৰ সবলীকৰণৰ ওপৰতে কথাটো পাতো নেকি ন।
অ' অ'।
উম তুমি কি ভবা মানে।
মই ভাবোঁ যে মানে। মানে প্ৰত্যেকগৰাকী মানে মহিলাই নিজে স্বাৱলম্বী হ'ব লাগে।
হয়
লাগিলে তেওঁৰ মানে এ তেওঁৰ হাজবেণ্ড মানে যিমানে ডাঙৰ চাকৰি মানে মানে ডাঙৰ ব্যৱসায় যিয়ে নকওঁ তেওঁ লোকৰ নিজৰ হাত, কিবা এটা থাকিবই লাগে, আৰু আমাৰ চৰকাৰেও বৰ্তমান মানে এইবিলাকৰ ওপৰত বহুত বেছি। মানে কাম কৰিবলৈ লৈছে যাতে মহিলাসকলে নিজৰ ভৰিত থিয় দিব পাৰে। নিজৰ প্ৰয়োজনীয় বস্তুবোৰ ল'ব পাৰে। বিভিন্ন ধৰণৰ আঁচনি সমূহো দিছে, যেনে অৰুণোদয় আঁচনি দিছে।
হয়।
যাতে মহিলাসকলে কাৰো ওপৰত নিৰ্ভৰ কৰিব লগা নহয়। তেওঁলোক আত্মনিৰ্ভৰশীল হ'ব পাৰে তাৰ পৰা সেই হয় সেই আঁচনিৰ পৰা পোৱা পইচা তেওঁলোকে বহুতেই আমাৰ গাঁৱতো তেনেকৈ শুনিছোঁ মানে খুৰী পেহীহঁতে এ, নতুন-নতুন ব্যৱসায় আৰম্ভ কৰিছে।
হয়।
কিছুমানে কাপোৰৰ ব্যৱসায় কৰিছে, কিটোমানে কিছুমানে দোকান দিছে।
উম হয় সেইটো তুমি ঠিকেই কৈছা, অম মুখ্যমন্ত্ৰী ডাঙৰীয়া যিটো নতুনকৈ সেইটো অ ইস্কিম উলিয়ালে যিটো অৰুণোদয় আঁচনি হয় ন তাৰ জৰিয়তে, এতিয়া প্ৰতিমাহে, অ' বাৰশ-পঞ্চাশ টকাকৈ দি আছিলে। এইবাৰ পূৰা তিনি হাজাৰ দিব বুলি কৈছিলে। তাৰ জৰিয়তে বহুত মহিলা এতিয়া উম সবলীকৰণ হৈছে, তেওঁলোকে নিজৰ অ'! বেলেগ নহ'লেও অন্তত, লাগতিয়াল যিখিনি বস্তু হয়, সামগ্ৰী হয়, সেইখিনি কিনিব পাৰিছে। তাৰ বাদেও এতিয়া আহ এপ্ৰিল মাহ মানত অ অসম চৰকাৰে প্ৰায়বোৰ মহিলাকে দহ হাজাৰ টকাকৈ দিছিলে। যাতে সেই টকাটো অ মহিলাসকলে আহ কিবা এটা ব্যৱসায় বা তেনেকুৱা কিবা কামত লগাই নিজৰ সবলীকৰণ কৰিব পাৰে আৰু চৰকাৰে কথা দিছিলে যে, যেতিয়া তেওঁলোকে সেনেকৈ আ সেই পইচাটো দি কিবা এটা সবলীকৰণৰ কাৰণে কিবা এটা পথ উলিয়াই ল'ব, উম' উম' পইচাৰ উপাৰ্জনৰ কাৰণে। তেতিয়া চৰকাৰে, তেওঁলোকক পঁচিশ হাজাৰ টকাকৈ দিব। সেইকাৰণে মহিলাসকলো সেইটোত উৎসাহিত হৈ, বহুতে তেওঁলোকে নিজৰ কাৰণে এটা উপাৰ্জনৰ অ উপাৰ্জনৰ ৰাস্তা উলিয়াবলৈ ট্ৰাই অ চেষ্টা কৰিছে সেই এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাল, ভাল সেইবোৰ পদক্ষেপ লৈছে বাৰু তাৰ বাদে
অঁ। সেই মানে যেতিয়া সেই দহ হাজাৰকৈ দিয়া হৈছিলে ন তেতিয়া আমাৰ গাঁৱৰ বহুতো মানে মহিলাসকলে অ কিছুমানে কাপোৰ মেচিন আৰু বহুতে নিজৰ বেব ঠাইবোৰ ডাঙৰ কৰিছে যেনেকে আমাৰ এই ইলেক্ট্ৰিকেলৰ দোকান আছে আমাৰ। আমাৰ মানে, আমাৰ মায়ে আৰু টেই, নতুন নতুন মানে বচ বস্তুবোৰ কিনিছে নতুন নতুন সামগ্ৰী আনিছে দোকানলৈ যাৰ জৰিয়তে মানে মানে ঘৰখনৰ উন্নতি হোৱাৰ লগে লগে মানে। আমাৰ মাও নিজৰ ভৰিৰ ওপৰত থিয় দিব পাৰিছে।
হয়।
মানে কাৰো ওপৰত নিৰ্ভৰ নকৰাকৈ নিজে চলিব পৰাটোৱে মানে এটা ডাঙৰ কথা আৰু, আৰু এনেও আজিকালি গ'ম পোৱাই যায় মহিলাসকলে বহুতো মানে কথা সুনিব লগা হয়, বহুত নিৰ্যাতনৰ সন্মুখীন হ'ব লগা হয়।
হয়, হয় তুমি ঠিকে কৈছা। সেইটো এতিয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইটো আহ পদক্ষেপ লৈ বহুত বেছি ভাল কাম কৰিছে। কাৰণ মহিলাসব সবলীকৰণৰ ক্ষেত্ৰত সেইটো এটা বহুত ডাঙৰ পদক্ষেপ হয়, কাৰণ সেইটো আহ সেইটো এটা নিৰ্দিষ্ট সেইটো এটা নিৰ্দিষ্ট পৰিমানৰ অ' পইচা প্ৰতিমাহে মহিলাসকলে সেইটো ব্যৱহাৰ কৰি তেওঁ তেওঁলোকৰ নিজৰ কাৰণে কিবা এটা কৰিব পাৰিছে। বাট তেওঁলোকৰ যিটো ব্যৱসায় আছে ব্যয়ৱসায়তো অলপমান বঢ়াব পাৰিছে। তেনেধৰণে বহুতে কাৰণ তুমি যিটো কৈছা আজিকালি বহুত অ' মহিলাই সেইটো সন্মুখীন হব লগা হয়। বহুতো নিৰ্যাতন কিবা কিবি সেইবোৰ। অ' সেইটো এটা কথা হয়, কাৰণ সেই কাৰণে এতিয়া মহিলাসকলে নিজৰ সবলীকৰণৰ কাৰণে নিজৰ নিজৰ এটা উপাৰ্জনৰ পথ উম নিৰ্ধাৰিত কৰিবৰ কাৰণে সেইটো এটা ভাল পদক্ষেপ লৈছে।
আৰু মই বিচাৰোঁ যে চৰকাৰে মানে আৰু নতুন নতুন পদক্ষেপ লওঁক মহিলা সবলীকৰণৰ ক্ষেত্ৰত। কাৰণ এইটো এটা অতি গুৰুত্বপূৰ্ণ মানে বিষয় হয়। যিটো ভালকৈ মানে মন কৰিবলগীয়া বিষয় আৰু।
হয়, হয় নিশ্চয়। বাকী আৰু তেনেকুৱা কি ভাবা তুমি সবলীকৰণৰ কাৰণে আৰু কি কৰিব পাৰি?
সবলীকৰণৰ কাৰণে তেনেকে আৰু নতুন নতুন আঁচনি উলিয়াব লাগে। যাৰ জৰিয়তে মহিলাসকলৰ সহায় হয়, তেওঁলোকৰ নিজৰ মনে বিচৰা ব্যৱসায়সমূহ কৰিবলৈ নিজৰ ভৰিত থিয় দিবলৈ, নিজে বিচৰা বস্তুটো নিজে মানে উপাৰ্জন কৰি ল'বলৈ, কাৰো ওচৰত হাত নাপাতাকে চ', সেইবিলাক মানে হ'ব লাগে আৰু। আৰু বহুতো মানুহে কয় ন', যে ছোৱালী, ছোৱালীবিলাক বা মহিলাসকল মানে বিশেষকৈ ছোৱালীসকলৰ কয় ন মানে বাপেকৰ বোজা বা এইবিলাক কয়।
হয়।
ছ' সিহঁতে মানে নিজে যাতে উপাৰ্জন কৰি নিজৰ খৰচ বহন কৰিব পাৰে।
হয়।
নিজৰ বিয়া বাৰু খৰছ নিজেই যাতে উলিয়াব পাৰে।
হয়।
তেনেকুৱা মানে হোৱাটো বিচাৰোঁ আৰু সমাজখন।
হয়। তাৰ বাদেও এতিয়া অ', আমাৰ যি আহ, প্ৰধান মন্ত্ৰী গৰাকী আছে নৰেন্দ্ৰ মোডী ডাঙৰীয়া। তেওঁ অ',
দহ বছৰ মান আগত তেওঁ এটা অ', স্কিম উলিয়াইছিল যিটোৰ নাম আছিলে বেটি বাচাও বেটি পঢ়াও, সেইটোৰ জৰিয়ত তেওঁ-তেওঁ মহিলা সবলীকৰণৰ বহুত এটা ডাঙৰ পদক্ষেপ লৈছিল কাৰণ সেই সেই আঁচনিটোৰ জৰিয়তে বহুত আহ, ছোৱালীকে আজিকালি আগৰ, আগতকে বহুত বেছি মানে চখৰ এটা হাৰটো এতিয়া অলপ কমিছে তেওঁ মানে বাঢ়িছে, কাৰণ বহুত ছোৱালীয়ে এতিয়া অলপ ইমান শিক্ষা গ্ৰহণ কৰিব পাৰিছে, আগৰ তুলনাত বহুত খিনিয়ে। কাৰণ আগতে সেইটো ইমান নাছিলে বহুত জেগাতে এতিয়া সেই অ', আঁচনিটোৰ জৰিয়তে এতিয়া বহুত মহিলাই এতিয়া পঢ়া শুনাৰ পৰা ধৰি, সকলো ফিল্ড সকলো মানে অ', ফিল্ডতে এইটো মানে আগবাঢ়িব পাৰিছে। সেইটো এটা ভাল পদক্ষেপ আছিলে। তাৰ বাদেও তেনেকুৱা বহুত আহ ভাৰত চৰকাৰে হওক বা অসম চৰকাৰে হওক বহুতখিনি তেনেকুৱা অ', আঁচনি উলিয়াইছে যাৰ কাৰণে মহিলাৰ সবলীকৰণ হয়।
সেইবোৰ এটা এটা ভাল উম, পদক্ষেপে হয় বাৰু। তাৰ বাদেও মহিলাৰ সবলীকৰণৰ কাৰণে তেওঁলোকে আহ পঢ়া শুনাৰটো জৰিয়তে সেইটোও কৰিব পাৰে নহলে বা ব্যৱসায় বানিজ্য সেইটোৰ জৰিয়তে
আৰু ছোৱালীসকলৰ মানে শিক্ষাটো বাধ্যতামূলক কৰিব লাগে, কোনো ছোৱালীকে মানে বাল্য বিবাহত মানে কোনো ছোৱালী যাতে তেনেকৈ পৰিব লগা নহয়। সেইবোৰ মন কৰিব লাগে, ছোৱালীবোৰক পঢ়া শুনা শিক্ষা দিব লাগে।
হয়।
যাতে সিহঁতে নিজৰ ভৰি নিজে থিয় দিব পাৰে, কাৰো ওপৰত নিৰ্ভৰ কৰিব নালাগে।
হয়।
নহ'লে মানে আজিৰ সমাজখনত মানে মহিলাসকলক বহুত মানে তলত ৰাখিবলৈ বিচৰা যায়। দেখিবলৈ পোৱা যায় বহুতে
হয় সেইটো এতিয়া ভাল আহ সেইটো এতিয়া ক'ব গ'লে অসম চৰকাৰে বহুত আ যোৱা বছৰ এটা সেইটো নতুনকে আহ ল' উলাইছিলে যে বাল্য বিবাহটো কেতিয়াবা ট'টেলি মানে সম্পূৰ্ণভাৱে বেন কৰি দিছে সেইটো এটা বহুত বেছি ভাল পদক্ষেপ হয়, তাৰ জৰিয়তেও এতিয়া ধৰি লওক এইবছৰ যিটো নতুনকৈ ওলাইছে আহ ইউ চি চি এক্ট নামটো শুনিছে চাগে ইউনিফৰ্ম চিভিল কোড।
তাৰ জৰিয়তে এতিয়া বহুতখিনি হয় তাৰ জৰিয়তে এতিয়া বহুতখিনি অ আঁচনি লৈছে। যিটো কাৰণে ধৰি লও মহিলাৰ পক্ষত বহুত খিনি আগবাঢ়িব পৰা যায়।
উ উম।
বাকী আৰু কি ক'ব বিচৰা?
সেইখিনিকে ক'ব বিচাৰোঁ মানে চৰকাৰে যাতে আৰু নতুন নতুন আঁচনিবোৰ আনে যেনেদৰে অৰুণোদয় আঁচনি আনিছে।
হয়।
লাখপতি বাইদেউ।
হয়।
এইবোৰ আঁচনি যে আনিছে এনেধৰণৰ আৰু আঁচনি যাতে ভৱিষ্যতে আমি দেখিবলৈ পাওঁ।
হয়, আৰু মই এটা কথা ভাবোঁ যে এই আঁচনিবোৰৰ জৰিয়তে সেইটো বাৰু কৰিছে তাৰ বাদেও আহ পাৰিলে মহিলাসকলক আহ মানে নিজৰ স্কিলৰ ওপৰত কাম কৰা কৰি ধৰি লওক চিলাই কাম কিবা কাম সেইবোৰ মানে শিকাবৰ কাৰণে নিৰ্দিষ্ট কিছুমান আহ বিদ্যালয়ত বিদ্যালয়ৰ তেনেকুৱা তেনেকুৱা টাইপৰ মানে কিবা কিছুমান খুলিব লাগে। অ যিবোৰ কচিং চেণ্টাৰ বুলি কয় যিবোৰ।
তেনেকুৱা টাইপৰ।
আহ তেনেকুৱা প্ৰশিক্ষণ বোৰ ৰাখিব পাৰে যেনে কাপোৰ বোৱা শিকাব পাৰে।
হয়।
কাপোৰ বোৱা বিভিন্ন ধৰণৰ বেলেগ বেলেগ অ বেলেগ বেলেগ ষ্টাইলৰ কাপোৰ চিলোৱা তেনেকুৱা সেই কাম বোৰ।
আৰু আৰু সিহঁত তেওঁলোকক মানে ফাৰ্মিঙৰ ওপৰতো শিক্ষা দিব পাৰে। মাছৰুম ফাৰ্ম কৰিব পাৰে।
হয় হয় তেনেকুৱা বহুত কথা আছে এতিয়া।
সেই এতিয়া‌ আমি এতিয়া যিমানে ধৰি লওক কই নাথাকো মহিলা সবলীকৰণৰ ওপৰত আহ পদক্ষেপবোৰৰ কথা। আমি এটা কৈ শেষ কৰিব নোৱাৰিম। উম কৈ থাকিলে আৰু বহুত বেছি ওলাই গৈ থাকিব মহিলা সৱলীকৰণৰ ওপৰত। সেই এতিয়া চৰকাৰে পৰা বহুতখিনি ভাল পদক্ষেপে লৈছে। ঠিকে আছে দিয়া, তোমাৰ পৰা বহুতখিনি জানিব পাৰিলো আজি, মহিলাৰ পদক্ষেপ কেনেকা মানে সবলিকৰণ ক্ষেত্ৰ ত যেন কেনেকুৱা পদক্ষেপ ল'ব পাৰি কি কি আৰু ঠিকে আছে এতিয়া ভাত কিমান সময়ত খাবা?
অলপ পাছত খাম।
অ অ ঠিক আছে দিয়া নহ'লে।